অ'
এহ আছো দিয়ক এনেই আপুনি কি কৰিছে কাম নাই মানে, অ'।
তাতচোৱা কিয় আজিকালি আগৰ নিচিনাতো নহয় আৰু।
নহয় আৰু, আজি কালি হেৰি চব নাইকিয়াই হৈ গৈছে নিয়ম নীতিবিলাক।
তথাপিতো মানে নিয়ম নিয়ম কণ কৰিব লাগিবই। হয় নহয় বাৰু, সেইকাৰণে ছোৱালীও পৰীক্ষা। কেতিয়াবা স্কুলত থলোংগে, থৈ আহি তোমাৰ সেয়া পাতৰ যিকনা আৰু নিয়ম মানে কি, মই কিন্তু গোঁসাই ঘৰত আজি নুসুমাও। কাইলেহে সোমাম বুলিছানে। মানে যিদিনাখন হেৰি হয় ব অ', সোমাইছ ন' মই মানে কি কাইলেহে সমাম সোমাই কৰি কাইলৈ, গোঁসাইঘৰ কাম ক কৰিম আৰু তেতিয় পঢ়ি আছো
কালিয়ে চব ধুই পখালি আদায় হ'ল, তাৰপিছত আজি মানে গোঁসাই ঘৰৰ কামখিনি কৰিছোঁ।
উম।
কিন্তু সেই সময়মতে আজি ৰাতিপুৱা ৰাতিপুৱা চাৰে তিনটাতহে শেষ হৈছে।
হয় নেকি।
আজি ৰাতিপুৱা অ', ৰাতিপুৱা চাৰে তিনটাত উ'।
তেনেহ'লে কামাখ্যা কি আজি খুলিবনে কাইলে খুলিব বাৰু? আজি খুলিব ন'? মানুহ যে ইমান মানুহ ঐ মন্দিৰ টো মানে বন্ধ থাকে হয় নে নহয়। বন্ধ থাকে। মেলা নিচিনা হয় যে আহ তাকে মানে ইমান হেঁচা তেঁচা দে খিবলে পাইছো হয় দিয়া। মই যোৱা নাই নহয়।
অ নাই ময়ো যোৱা নাই নাই নাই ময়ো যোৱা নাই। উহো।
মই আকৌ সেইদিনাখন বোৱাৰীকেইজনীক কৈছিলো বুলি এইবাৰ অমুবাচী মেলাত বোলো হেৰি হব যিদিনাখন এয়া মন্দিৰৰ দৰ্জা খুলিব সেইদিনাখন যাম হ দেই বোলো মানে বেলেগক দেখি যাবলৈ মন যায় ন।
যাবলৈ মন যায় অ আজিকালি তাতে মবাইলতে চব দেখি থা
অ আৰু সেয়া ভিৰ হে যে যি দেখিছো। এজনী বেমাৰী মানুহ সেয়া দেখিছা দেখিছাই নেকি। ভিৰৰ কাৰণে লৰাটোৱে মানে নিজৰ ৰিলেশনেৰে হয় মানে অসুস্থ মানুহ গৰাকী সেইকাৰণে ৱালৰ ওপৰে ওপৰে লৈ আহিছে বুজিছা ইমানেই ভিৰ মানুহে সেই বটল দল লিয়াচে কিবা দলিয়াইচে মানুহজনী গম পাইছা নে। অ' সেয়া দেখিছে সেয়া হৈছে ঘটনা। আৰু এটা দেখিছো আমাৰ মুছলিম মানুহ তাত সেন্দুৰ বেছি
সেন্দুৰ অ সেইটো পাইছো মুছলমানে সেন্দুৰ বিক্ৰী ক কৰিছে উম তাৰপিছত আৰু আৰু এগৰাকী বাইদেও ভিডিঅত পাই ছো মানে হেৰি
উম।
ধৰক অসমীয়া এ দেৱ দেৱতাৰ মূৰ্তি মানে সাজপাৰ পন্ধি লয় এই হেৰি কৰি আছে মানে এ ভিকা খোজা নিচিনাই হয় আৰু ন?
অ'।
কিছু কিছুমানে কালি মাৰ ৰূপ ধৰি পেলাই এনেক কিবা কিবি কৰি আছে ধৰক। পইচা দি গৈছে মানুহে তাৰ পিছত কিছু মানে ৰাধা কৃষ্ণ হেৰি লৈ পেলে ৰাধাই এনেকে হেৰিখন উৰ্নাখন এনেকে পাতি আছে তাতে মানুহে পইচা দি গৈছে কিন্তু প্ৰশ্ন কৰিছে দেই কৈছে আমাৰ হিন্দু দেৱ দেৱতী দেৱ দেৱতাই জানো ভিক্ষা কৰে? ভিক্ষা কৰিছে কৰক কিন্তু বেলেগ হিচাপত কৰক ন। আমাৰ দেৱ দেৱতা খিনিক কিয় অপমান কৰিছে তেনেকে সেই সাজটোৰ পিন্ধি লৈ পেলাই আপোনালোকে পইচা তুলিছে মানুহৰ পৰা।
উম।
সেইটোতো নিয়ম নহয়।
এইটো মানে কি হৈছে কিছুমান তোমাৰ ব্যৱসায় লাইনত গৈ আছে গম পাইছে আজিকালি ভক্তিটো মানে ব্যৱসায় অ'। ব্যৱসায়।
আপুনি ডাঙৰ ডাঙৰ মন্দিৰ বোৰত যাবচোন একদম মন্দিৰৰ সন্মুখত ফুট দিবলৈ ৰৈ থাকিব ফুট তো দিব এনেই নিদিয়ে আপোনাক দছ টকা দছ টকা দিবই লাগিব। মানে বিনিময়তহে দিয়ে ফুটটোৰ লগতো ব্যৱসায়।
সেইটোৱেই।
চবফালে মানে ব্যৱসায় আজিকালি সেইকাৰণে পৰাপক্ষত মানুহ হক চাই চিতিয়ে দান দক্ষিণা দিব লাগে আৰু অ' মই তেনেকুৱা মানে কি একে বয়সস্থ মানুহ হলেহে মই দিওঁ। যে হাত ভৰি থকা কা মানুহ ভাল মানুহ তেনেকুৱা দেখিলেতো মই নিদিওঁ- নিদিওঁৱে মই। মন্দিৰলৈ সোমাব নোৱাৰি। লাইন- লাইন অ, লাইন -লাইন কে বহি থাকে।
ভৰি এখন ভাঙা যেতিয়া তুমি দিছা, বেলেগ কথা কৰ্ম কৰিব নোৱাৰে ন। কিছুমান গাভৰু মানুহ দেখিবা, কিছুমান ডেকা মানুহ দেখিবা। হয় নে নহয়? সিহঁতে অ, পাৰে কাম পায় আজিকালি কামৰতো অভাৱ নাই।
অভাৱ নাই। কোনোফালে অ, ইমান কাম আছে। তথাপিও এইবিলাক ৰাস্তা বাছি লয়।
উম।
আৰু মানুহ সেইকাৰণেতো আজিকালি বেছি হৈ গৈছে, দেখাক দেখি মানে। কোনোফালে যাব নোৱাৰি। দেওশাল মন্দিৰতে হওক একদম গোটেই লাইনটো, ভিক্ষাৰী মানে ভিক্ষা মাগি থাকিব। আপোনাৰ যাবলৈও বেয়া লাগে নিদিয়াকে। অ, গৈছো- গৈছো।
আকৌ আমাৰ ই বিষ্ণু মন্দিৰ আহিছা।
বিষ্ণু মন্দিৰও গৈছো। অহ। এই দেওশালত বাৰু গৈ থকা হয়। বিষ্ণু মন্দিৰত মই, এ এবাৰেই গৈছিলো শৰাই দিবলৈ। মই মানে আগতে মানে হেৰি কৰি থৈছিলো। শৰাই এভাগ দিম বুলি পিছত দিয়া হোৱা নাছিল। যোৱা বছৰ তাৰ আগৰ বছৰ গৈছো। শৰাই দিবলে এনে বাৰু অহা যোৱা কৰিলে কেতিয়াবা। বাটতে ৰৈ পেলাই সেৱা এটা কৰি অহা হয়। কিন্তু ভিতৰত সোমাই পোৱা নাছিলো। সেই এবাৰে সোমাই পাইছো। অ, বিষ্ণু মন্দিৰতো কিবা হেৰি, মেলা এটা হয় ন।
হয় এই তোমাৰ জেঠত বহা নহয় নহয় - কি মাহত হয় মই পাহৰিছো বাৰু। পাহৰিছো দেই মেলা এখন হয়। কিন্তু ঠাণ্ডা দিনত হয় নিকি। অৱশ্যে, মই বিশ্বাস কৰা, এই মেলা গৈ বেয়া পাও। লাগিলে, তুমি এনেই কোনোবা এটা হেৰিয়ত দিন বাৰ লৈ যাবা ভাল লাগে। এই মেলা বিলাকত তোমাৰ মানুহৰ ঠেলা, গতা মানে আৰু তোমাৰ মেলা বুলিনো আছে কিটো, কোৱাচোন বাৰু।
আহ, একে একেই বস্তু।
বেপাৰী সেষোপা হয় নে নহয়। বেপাৰ সংসাৰ বস্তু বেচে সে বেপাৰী।
আজিকালি মানে কিবা এটা হ'ব অনুষ্ঠান হ'বহে থাকে তাত মানে বেপাৰ। এই হেৰিতে বেয়া লাগিলে দেখি আৰু। নিউজতো দিছে সেইটো এই সাহিত্য সভা যে হৈছিল সাহিত্য সভাতো যিটো হেৰি গৃহটোত তাত মানুহেই নাই
মানুহে নাই, অ'।
চব বজাৰ কৰে, অ', বজাৰ কৰি গৈছে প্ৰদৰ্শনী চাব গৈছে, বজাৰ কৰিব গৈছে।
কৰিব গৈছে।
তাত ইফালে এলাউনৰ্চ কৰি আছে, বক্তৃতা দি আছে কিন্তু শুনা মানুহ নাই ইমান ডাঙৰ পেণ্ট
অ', মে এতিয়া চাবলৈ গ'লে তুমি চবতকে তুমি আমাৰ শংকৰদেৱ সংঘৰ কথা শুনিছা চাগে বাৰু। তোমালোকো তেনেকুৱাই, এ ন জানো অ'। শংকৰ অ', তোমাৰ শংকৰদেৱ সংঘৰ যিখন তোমাৰ হেৰি হয় অধিৱেশন হয়। তাত কিমান বিঘা মাটিৰ এৰিয়া হয়নে নহয়। তাত তুমি চাবা কোনো দোকান বজাৰৰ ইমান হেৰি নাই তাত। যদি ওলাইছে তোমাৰ মানে কিছুমান দৰকাৰী অসমীয়া অ', দূৰত দূৰত। কিন্তু বাউণ্ডৰীৰ ভিতৰত নহয় সেইটো। সেই পৰি বাউন্দৰি ভিতৰত নহয় আৰু তোমাৰ সেইবিলাক ওলাই ওলাই লৈ আৰু তোমাৰ আমাৰ যিখিনি গৃহ আছে গৃহত তোমাৰ ইমানেই মানুহ নহয়, ইমানেই মানুহ মানে মানুহৰ পৰা হেৰি নোপায়। তাত কোনো দোকান বজাৰ হেৰি কোনো হেৰি নাই, মই বিশ্বাস কৰা হাজাৰ তোমাৰ এইয়া সাহিত্য সভা হওঁক বা কিবা এতিয়া জোনবিল মেলা বুলি কয়, জোনবিল মেলা লে বছৰি জাগৃত এটা মানে পৰম্পৰা এইটো ঐতিহ্য বুৰঞ্জী প্ৰসিদ্ধ হয় নে নহয়? সেইটোতো তোমাৰ বেপাৰেই হয়নে নহয় বাৰু? এই কিন্তু তেওঁলোক কিছুমান তিৱা সকলৰ যিখিনি আছে হয়, তেওঁলোকে তাত যিখিনি দায়িত্ব আছে সেইখিনি তেওঁলোকে কৰে কিন্তু তাত মানুহ কিমান থাকে? তাততো ইমান মানুহ নাথাকে। সেই তুমি কোৱা নিচিনা তাত মানুহ নাথাকে হয় নে নহয়? মানুহে থাকে ক'ত এই বজাৰ সমাৰ এইবিলাক মানে অলৰং ববৰং এইবিলাকতহে বেছি ব্যস্ত হৈ থাকে।
বেছি থা
গম পাইছা সেইটোৱে।
সেয়াই চবফালে মানে বেপাৰ হৈ গৈছে আজিকালি আৰু ই চৰা নাম শুনিছে চাগে? অ', চৰাবাহী মানে ডাঙৰক প্ৰতি বছৰে হেৰি পাতে ভাগৱত পাঠ পাতে তিনিদিনীয়া চাৰিদিনীয়া হয়। তাৰ পিছত তাত কি হয় মানে ভাগৱত পাঠ খন চলি আছে তাত তাতো মানে আপোনাৰ সাৰু মণি বেপাৰী বুজিছ নে? মানে ল'ৰা ছোৱাল ছোৱালীবিলাক বেলন-চেলুন এইবিলাক মানুহে গৈ পেলাই ল'ৰা-ছোৱালী লৈ পিনে সেই তাঁতহে ৰৈ থাকে।
তাতহে ব ব্যস্ত হৈ থাকেগে।
বাৰু এই চোনব হেৰি সাহিত্য সভা খন বহুত ডাঙৰ এটা অনুষ্ঠ চান গোটেই অসমৰ তাত বাৰু দোকান-বজাৰ বহিছে বেলেগ কথা। কিন্তু এখন ভাগৱত পাঠ, ভাগৱত পাঠখনতো আপোনাৰ বাট পোৱা নাই মানে দোকান
মানে বেয়া লাগে ন'? মানুহ বিলাকে মানে খালী স্বাৰ্থ নিজৰ স্বাৰ্থতটো বুজি পায় অ।
হেৰি কৰি পেলাই কব ডিচিপ্লিন নাইকিয়া হৈ যায়, খেলি-মেলি অ সেইটো নাইকিয়া হৈ যায়। সেইটোৱেই।
সেয়া মানে বেয়া লাগে আৰু চবতে এইবিলাক দেখি। এতিয়া মন্দিৰ-চন্দিৰ বিলাকতো সেই একে হৈ গৈছে দুডাল মান মালা লৈ ৰৈ থাকিব তাৰপিছত আপোনাৰ অ
আমি এনেই যাম, ভাবিছোঁ কামাখ্যাত যাম কিন্তু এনেকুৱা অৱস্থা এতিয়া এতিয়া খুলিব ন, তাৰ পিছত এতিয়াও নাযাওঁ এই ঠাণ্ডা দিনত যাম চাগে, যাবলৈ ইচ্ছা এটা আছে বাৰু যাম। এতি ধৰি মেলা-চেলা এইবিলাক হেৰি গৈ লাভ নাই। এতিয়া ইয়াতে যি ভিৰ দেখোঁ।
অ মন্দিৰ-চন্দিৰ গ'লে অলপ নিজকে শান্তি
তেতিয়া ভাল লাগে হয় নে নহয়? হুল স্কুলত তোমাৰ যে গৰমত সেইটো এটা টেনশচনত তুমি কি কি হেৰি যাবা কোৱাচোন বাৰু? ভালো নালাগে, গৰম হৈ নালাগে অশান্তিৰ অশান্তিত এটা মন লৈ গৈ লাভ আছে জানোঁ কোৱাচোন?
উম নাই নাই সেইটোৱে।
এতিয়া ভাত কিহে খালা ৰাতি?
এতিয়া আপুনি কামত লাগি আছে চাগে?
মোৰ মানে কাম অকমান আছিলে, ই কাপোৰ এযোৰ আছিলে। খন আধা কৰা আছে তাকে লাগি আছিলোঁ। অ'ঠিকে আছে দিয়া ন হ'ব দিয়া উম।